হেল্ল' অ' কি কৰিছে বা
আছো তুমি
এই ময়ো আছো দিয়া
ভাত পানী খালা?
খালো খালো এই চাহ অকনো খালোঁ‌।
অ'
খাই লৈ পেলাই বোলো অকমান বাহিৰতে বহো।
যি গৰম দিছে তোমালোকৰ ফালে বতৰ কেনেকুৱা?
বতৰ বাৰু অকমান ডাৱৰীয়া কৰি আছে।
আজি আমাৰো ডাৱৰীয়া কৰিছে। কিন্তু সেয়া মাজে মাজে আকৌ ৰ'দ। টো ওলাই আৰু গৰমটোতো আছেই।
বৰষুণ নাই যেনিবা ইয়াত দেই।
অ' ইয়াতো বৰষুণ নাই। কিন্তু সেইয়া বতৰটোহে তেনেকুৱা কৰিছে
অ' ইয়াত বৰষুণ চৰষুণ নাই কিন্তু ধুনীয়া বতৰটো মানে ডাৱৰীয়া কৰি আছে ৰাতিপুৱা আকৌ এতিয়া বৰষুণ নাই ৰাতিপুৱা একদম দবা পিটা বৰষুণ
ইয়াত আকৌ বৰষুণ নাই ৰাতিপুৱা এবাৰ ৰ'দ দিলে ৰ'দ দি পেলাই আকৌ বতৰটো ডাৱৰীয়া কৰিছে ডাৱৰীয়া হৈয়ে থাকিল দিনটো কিন্তু সেয়া আৰু গৰমটো আছে। আছে ডাৱৰীয়া বতৰত দেখোন বেছিহে গৰম লাগে
তাকে তুমি জানানে মোক মই মানে ভাবি আছিলো বজাৰ এই যাম যাম বুলি ভাবি আছো জানা গুৱাহাটী চাইডে অকমান ফুৰিবলৈ যাওঁ তাকো বজাৰ পাতি কৰাও হ'ব।
উম আৰু এতিয়াটো চাগে গুৱাহাটী টিত গৰম বেছি
এ বহুত গৰম মানে আমাৰ দেউতাক গুৱাহাটীলৈ গৈছে।
অ'
দাদা মানে দাদা দা এজনৰ বৰ্তাৰ ল'ৰা তটো গাটো অসুখ অকণমান তাকে খবৰ ল'বলৈ গৈছে ময়ো যাম বুলি কৈছিলোঁ কিন্তু যোৱা নহ'লে বাৰু
আৰু তাত এতিয়া গৰমো নহয়
বহুত গৰম বহুত গৰম বোলে। কিন্তু মানে এতিয়া দাদাহত সিহঁতৰ তাত মানে ইমান হেৰি নাই আৰু ফ্লেটত থাকে যে আজিকালি সুবিধাবোৰ থাকেই নহয় আৰু অ' সেইটো কাৰণে মানে ইমান মানে প্ৰব্লেম নহয় বাৰু কিন্তু হ'লেও আমাৰ নিচিনা মানুহৰ কাৰণে অকণমান দিগদাৰ আৰু তাত চলিবলৈ সেইটো কাৰণে তুমি যাম বুলি ভাবি আছা নি?
মই যাম বুলি মানে মইতো মাজতে গৈছিলো। তাৰ পিছত আকৌ এতিয়া এই কাম এটা আছে যাব লাগিব গুৱাহাটীলৈ। মই মাজতে সেয়া মন দলৈ গ'লো তাৰপিছত ফেঞ্চি বজাৰলৈ গ'লো।
অ '' তাত দামবোৰ বৰ সস্তা ন?
অ', ফেঞ্চি বজাৰত দামবোৰ সস্তা কিন্তু মানে কি আৰু কাপোৰৰ কোৱালিটিটো ইমান ঠিক নহয়।
অ'
এনে বহুত সস্তা কিন্তু এতিয়া ধৰা এহেজাৰ মান টকা লৈ গলে পাঁচটা মান কুৰ্তিয়েই আহি যাব। কিন্তু আকৌ কি অ 'কিন্তু কি হ'ব দুশ টকাকে কৰিলেও এই এবাৰ ইমান ধুই ধৰা পিন্ধিলা পিন্ধাৰ পিছত কিবা বস্তুটো মানে কাপোৰটোক ঠেক হৈ যোৱাৰ নিচিনা আকৌ পিন্ধিব নোৱাৰি আৰু।
মানে কি জানা আৰু এটা কথা কওঁ দেই তুমি চাবা আমি মানে দামী কাপোৰ পিন্ধিলে বেছি দামী কাপোৰ যেতিয়া আমি কিনো মানে ধৰা চাৰিশ অ পাঁচশ এনে কে আমি তেতিয়া ভাবোঁ নাই - নাই বা দুটা কিনিলে আমি বহুত কিনিলোঁ দেই বহুত পইচা গ'ল৷ কিন্তু সেই খান্তিয়ে খুষ্টিয়াকে সৰু সুৰা বস্তু মানে কম দামী যেতিয়া কিনো আমাৰ তাতকে বেছিহে প পইচা হয় গে গৈ পেলাই হয় নহয় বাৰু? অ কাৰণ মানে আমি তেতিয়া কম-কম কে বুলি ধেৰ বস্তু লৈ লওঁ এইটো পইছা বেছি নহয় দেই এইটো এশ টকাহে একো নহয় তিনিটা ল ৷ হয় নাই? কিন্তু আমি পাঁচশ টকীয়া বা তিনিশ টকীয়া আমি এটাহে লম এটা দুট বাৰশ টকা হৈ গ'ল আৰু নিকিনো দেই আৰু এহেজাৰ টকা হৈ গ'ল কিন্তু তেনেকুৱা সৰু সৰুকৈ লওঁতে লওঁতে
বেছি যায়গে আকৌ সেইখিনি লৈ পেলাই চখতে দুট দুদিনমান পিন্ধিলো তাৰ পিছত আৰু পিন্ধিব নোৱাৰা।
পিন্ধিব নোৱাৰি অ ' কিন্তু মানুহে তাৰপৰা আনিও কিছুমান ব্যৱ
ব্যৱসায় কৰি আছে বহুতে মানে কি কৰে ফেঞ্চি পৰা আনি ধৰা ইয়াত বেছিলে তাত বেছিলে পইচাটো এশ দেৰশ লাভ ভুল ন? এতিয়া তিনিশ টকা অ' কি দুশ টকা। কাত আনি পাই বস্তু তিনি
নহয় তুমি সৰহকে ল'লে ডৰশত দিবলৈও আছা সিহঁতি। সৰহকে ললে লোৱাৰ ওপৰত কথা অ তুমি ধৰা পাঁচ হাজাৰ টকা বস্তু ললা পাঁচ হাজাৰ টকা বস্তু ললে সিহঁতে কি পাঁচশ টকা নিট
অ' আৰু এতিয়া চাদৰ মেখেলা তাত কিছুমান ৰাস্তাৰ কাষত পাঁচশ টকা। কাতে পায়। সেইবোৰ এতিয়া ইয়ালৈ আনি আঠশ হাজাৰ টকাত বিক্ৰী কৰে।
বিক্ৰী কৰে অ' এই মানুহৰ ব্যৱসায় আজিকালি মানুহে বুদ্ধি লাগে। কৰিব পাৰিলে চব ভাল। মই তেনেকে ভাবি আছো আৰু তাৰ মাজত কিছুমান ভাল বস্তু পাই কিন্তু মানুহে চাব জানিব লাগিব। এতিয়া চাব জনা মানুহৰে কথা।
অ'
আৰু এটা কথা নহয় আমি ইয়াৰ পৰা গৈ কেতিয়াবা কিনি অনাটো বেলেগ কথা তাত থকা মানুহৰ কম পইচা যায় নেকি কাৰণ তাত বস্তু।
বস্তুৰ বহুত দাম বহুত দাম অ'
কাৰণ তাত ন? এই মানুহে ভাড়া ঘৰত থাকিব হ'লেও এটা ভাড়া ঘৰতে তুমি এটা ৰুমতে-
পাঁচ হাজাৰ টকা।
তুমি এটাৰ লগত ফেমিলি থাকি। থাকিলেতো বহুত ডাঙৰ কথাই মানে খুব কমকে হ'লেও ফেমিলি এটা মানে তোমাৰ বা ভাল এটা ঘৰ মানে দুটা তিনটা ৰুমৰ ঘৰ হলে তুমি দহ
দহ পোন্ধৰ হাজাৰ ভাড়া দিব লাগিব। আকৌ কিছুমান এতিয়া চাইডত পানী বেয়া পানী কিনি খাব লাগিল।
পা দি কৰি তুমি কিনিব নালাগে নেকি অ' আজি। কালি যে টাউনৰ জেগাত মানে মানুহবোৰ আলহী দুলহী আহিলে বেছি সিদিনা হে সেইবোৰে কাৰন আৰু বুজিছা?
আৰু কিছুমানে এতিয়া এনেকুৱা হৈছে তাত মানুহ গ'লেও বেয়া পায়।
বেয়া তাই বেয়া পায় তেনেকে নামাতে ন। নহয় আৰু, আৰু সঁচা কথা এটা কও নে? আমি মানে উ সৰুৰে পৰা একেবাৰে মানে মানুহখিনি ওচৰৰ পাজৰৰ মানুহ খিনিৰ লগত লাগি মেলি ডাঙৰ হোৱা যে। আমি মানে তেনেকুৱা জেগাত গৈ পেলাই আমি থাকিব নোৱাৰো। অ মানে তুমি। মানুহ এটা কোনোবাই দুখ পাইছে কাৰোবাৰ কিবা এটা হৈছে মানুহটোক কোনো ওলাই নাহে। কাৰণ যাৰ যা সময় নাই। যাৰ ঘৰত যি প্ৰব্লেম চলি আছে
চলি থাকক আমাৰ কি আহে যায় তেনেকুৱা এটা কথা কিন্তু আমাৰ এতিয়া ইয়াত কিবা এটা হওক। চন মান ওলাই আহিব।
লাই কি হৈছে বুলি, অ বেমাৰ এটা হলেও দহজনে দছ হেৰি কথা ক'ব যে তহঁতি এইটো কচোন সেইটো টো ক'ৰ, মানে এটা কথা। কথা আৰু মানে তাৰ মাজতে কোনোবা এটা মিলি গ'লেতো তোমাৰ।
ভালেই আৰু নিমিলিলে নিজৰে বিপদ।
কিন্তু মানে তাত চলিবলৈও দিগদাৰ আৰু থাকিবলৈও অকমান অসুবিধা আৰু। আমাৰ মানে বাহত বাহ চিনাকি বাহজনী আছে নহয় সিহঁতৰ দুটালো আছে। ছালী সিহঁতেও, তাইও কয় মানে। ইয়াত বহুত খৰচ জানা, বহুত খৰচ।
বহুত খৰচ মোৰ এই লগৰ এজনী থাকে কয় আৰু ইমান খৰচ বস্তুৰ ইমান দাম আমাৰ ইয়াতে এতিয়া কিবা এটা হলে এটকা দুটকা এটা হলেও কমাব।
অ তাত নকমাই তুমি ললে ল'লা নললে নাই মোৰ কি মতলব। আৰু এনেকুৱা ধৰণৰ হৈ যায় ন তুমি তাত থাকি পেলাই তুমি, সাধাৰণ চাকৰি এটা কৰি খাম বুলি ভাবিলে নহব মানে। কাৰন তোমাৰ, অ দহ পোন্ধৰ হাজাৰ পোন্ধৰ, দহ হাজাৰ টকাত ত মোৰ মতে নহ'বই
দছ, পোন্ধৰত নহ'বই বিছ হাজাৰ টকাটো চলাতো তাত দিগদাৰ আছে। বস্তুৰ যিমান দাম অ, আৰু নিজে খাব লগা হলেও তাত বস্তুৰ ইমান দাম!
উম য যথেষ্ট খিনি বস্তু চুদাম আসা শাক পা পাচলি
বহুত দাম উম আৰু চব কিনিবই লাগে পানী টোপালো যেতিয়া কিনিবই লাগে৷
কিনিব লাগে আৰু অকল খোৱা পানীটো নহয় কেতিয়াবাতো এই - এই গা ধোৱা পানী খিনিও কিনি অ বেয়া পানীও কিনি লব লাগে অ আৰু যেতিয়া বৰষুণ দিয়ে তেতিয়া
বানপানী গোটেই অ পানীয়ে পানী মানুহ ইফালৰ পৰা সি ভালো হ'ব নোৱাৰে ঘৰৰ চোতালত ঘৰৰ ভিতৰত দৰত পানী
এ কয় আৰু মানে এ আচলতে কি জানা কিছুমান মানুহৰো ভুল থাকে৷ মই সেয়ে মই ভাবি আছো তালে বোলো যা হেৰি এইটো লোকৰ কাপোৰ কানি কিনি বোলে কাপোৰ কানি কিনিব বুলিয়ে নহয় অকনমান ফুৰিবলৈ জানানে ঘৰত সোমাই সোমাই মানুহ মন বোৰ ভাল লাগে
ঘৰত সোমাই সোমাই মন বোৰো বেয়া লাগে আকৌ মানে কি এলেহুৱা হৈ যোৱাৰ নিচিনা হৈ যায়, অ!
নিজৰ মানুহ আছে মাটিত ডেকা নিচিনা হৈছে তাকে বোলো কথা যাব লাগিব যাব ব লাগিব তাকে কথা পা
আক' তাত এয়া মন্দিৰ চন্দিৰো আছে সেইবোৰো ফুৰিবলৈ যাব পাৰা গলে গুৱাহাটী৷
এ এইটো কি বুলি কয় এই কেতিয়াবা মানে ভাবো আও কিছুমান কথা যে অকণমান ফুৰি পেলি মন চন ভাল লগাই আহোঁ কিন্তু অ সেই পইচা পাতি বহুত যাই যে সেইবোৰৰ পৰা আকৌ তলমূৰ কৰিব লগা হয় অ আজিকালিতো আৰু পইচাই মেইন ন তুমি যলৈকে নোযোৱা পইচা লাগিব আৰু কাই ভাড়াও বাঢ়িলে ধৰা অ বহুত বাঢ়িলে আৰু মানে কি হয় মাহঁতে বা আমাৰ দাদাহঁতৰ ল'ৰা ছোৱালী বা যোনে ন ক'বালৈ গ'লে কিবা এটা আশা কৰে নহয় অ হাহা অ লিষ্টখন লিষ্টখন আগতে পৰে, সেইবিলাক গম পাইছা নাই। নিজলে কৰ'বাতে থাকা যায়।
সিহঁত তোলৈ আনোতেই বোলে যায়। আৰু পোৱালি থাকিলেতো আৰু হ'লেই, ইটো আনিব - সিটো আনিব আশা কৰে।
আশা কৰে। এ চব ফালে বিপদ বুইছ তা কি কৰিবা? তাকে যাম বুলি ভাবি আছো। এতিয়া অ আ সেই আগ আগতেতো অ সেইটোয়ে ক'ব বিচ বিচাৰিছিলো পাই। তাকে এতিয়া বতৰত ৰ'দ দি দিলে আৰু চেছে
চেছ যাব নোৱাৰি। আৰু তাত যি গা-পুৰা গৰম, আমাৰ ইয়াৰ গৰমেই স য্য নহয় তাৰ গৰম খিনিতো আছেই।
আছে - আছে বাপ্পা অ'। কম গৰম দিয়ে নেকি? আমাৰ ইয়াতো অ- সহজ নহয় আজিকালি আজিকালি একদম চব আ টা চৌত্ৰিছ পইট
তেনেকে যায়। আৰু ফেন চলাই ল'লেও যিমান ফেন- অ' যিমান ফেন চলালেও ফেনৰ পৰা কিবা গৰম বত
গৰম বতাহ আৰু ৱাল বোৰ কিমান গৰম হৈ থাকে বেৰবিলাক। বা মানুহ যে খান বলৈও মন নাযায়, শুবলৈও মন নাযায়। তুমি সিদিনাখন জানানে, মই বিচনাখনত শুইছোঁ। বিছনাখন গৰম লাগি। সেই চে ফেনখনো চলি আছে। তে না- অ' এইট থুপি কিবা একে উ অশান্তি বিজ বিজাই থাকা নিচিনা লাগে গাত। টো ইমান গৰম লাগি থাকে। পকাম দিয়া।
এ মোৰো হয় একে তুলি খনৰ- গৰমটো লাগিব আকৌ খিৰিকি দি ৰ'দ পৰিলে হ'ব।
অ'
অ, বাৰু হব দিয়া ন।
মোকো মাতিছে। অ মায়ে মাতি আছে, হ'ব দিয়া।